হয়।
কি কৰিছে?
আপোনাৰ এই বহি আছিলো চকীখনতে।
অ অ।
আপুনি কি কৰি আছে?
মই আপোনাৰ বহি আছিলো মানে মই চাহ- তাহ খালো ৰাতি শুই উঠি, উঠি পেলাই এই মই মানে বস্তু এটা চাই আছিলো আপোনাৰ মানে এডিট কৰিবলে চাই আছিলো এই এ আই দি যে মানুহ যে এইবিলাক যে কিবা কিবি, কিবি যে বনাই। এ আইৰ জৰিয়তে মানে ইনষ্টাত ট্ৰেণ্ডিং চলি আছে যে। সেই বস্তুটো বনাবলে চাই আছো। ছেট- জিপিতিত প্ৰম্পট, প্ৰম্পট দিব লাগে যে চেট জিপিতিত তেতিয়া বনাই দিয়ে আপোনাকো জানে নাই আপুনি
বনাব মানে অ জানো বাৰু কেতিয়াবা মানে এই অলপ এনিমিটেড টাইপ যিবিলাক পিকচাৰ থাকে মানে সেনেকুৱা টাইপৰ কাৰণে কেতিয়াবা এনেকে বনাও আৰু দেই আৰু ধুনীয়াকে বনাই দিয়ে
হয় মানে এই যোৰ লাগে ইপি আঠ নে কিপল জল আছিল পছে এবাৰ যে ওলাইছিলে ঘপলি আ
অ ঘিবলিহাত সেই অ এই তেতিয়াই আপোনাৰ এই এনিমেচন টো এনিমেটেড পিকচাৰ বোৰ ভাইৰেল হৈছিলে নহলে মানুহ আগত এইটো হেৰিয়ে নাছিলে হয় নাই বাৰু হয় সেইটো টাইমত মানে উম কথা এাই কৈছো এই আপোনাৰ অলপ নেটৱৰ্ক প্ৰব্লেম আছে নেকি হেল্ল' আপোনাৰ অলপ নেটৱৰ্কতটো বিসংগতি ঘটিছে অ অ হেল্ল' অ অ অকমান ফাটি আহিছে কিন্তু শুনি আছো বাৰু কওকচোন হয় কৈ থাকক হেল্ল'
অ এতিয়া শুনিছ নাই হেল্ল' অ মানে মই কৈ আছিলো আপোনাৰ এয়াৰ বিষয়ে কৈ আছিলো যোনটো এয়াই মানে বৰ্তমান যুগত যিমান খিনি আমাৰ মাজলৈ লৈ আহিছে মানে আমি একো চিনি নোপোৱা বস্তু বিলাক লৈ আহিছে যেনেকে 'লো গিল মানে যোনখিনি মানে এইব এক্সাইটমেন্টৰ বিষয়ে হৈ পৰিছে হয় নে নহয় ভাল লাগিছে কিবা কিবি বস্তু কৰি এনেকে এতিয়া সেইটো ট্ৰেণ্ডিং আহি যায় আকৌ কিবা কিবি বেলেগ ট্ৰেইনিং যায় এবাৰ আমি লগৰ মানে এনেকে এটা সময়ত মানে আমাৰ গেমৰ হেৰি বিলাকো এনেকে বনাইছিলো
উম
এনেকে আপোনাৰ মই এনিমেটেড কৰি পেলাই বনাইছিলো এয়াইাৰ জৰিয়তে ইমান খিনি মানে ভাল লাগে কিবা কিবি কৰি পেলাই এ আপুনি আপুনি কি বুলি ভাবে ইয়াক লৈ
ইয়াক মানে এটা কথা চাব আপুনি যেনেকৈ ক'লে যে এনিমেট যোনটো কথা ক'লে ন
উম উম উম
সেইটো যদি চাই মানে কি হয় আপোনাৰ
উম উম
মানে এইটো মানে যদি ৰিয়েল লাইফ পাৰ্চন বোৰ কথা কৈছো যেনেকে হিউমেন বোৰৰ কথা কৈছো মানে এ আপোনাৰ কেতিয়াবা চাব মন যায় নাই নিজকে এনিমেশ্যনত কেনেকুৱা লাগিব দেখিবলৈ বা আপুনি যদি আহ বৈজ্য় চিত্ৰত যায় আপুনি দেখিবলৈ কেনেকুৱা হ'ব সেইটোয়ে সেইটোয়ে মানে সেই বস্তুটো এ আাই মানে সেইটো ট'টেলি পচিবল কৰি দিছে
তাকে একদম সঁচা কথা কৈছো দেই মই এতিয়া হয় হয় এতিয়া চাওগে এ আমি চাইছিলো হা এতিয়া এই এটা ভিডিঅ' দেখিছিলো এই ইনষ্টাত হেৰি আছিল এই মটু পটলু যোনোৰ থাকে মানে মটু পটলু হওক বা বি জি এম আই যোনখন গ্ৰাউণ্ড বা ফ্ৰী ফৰ যোনখন গ্ৰাউণ্ড হক এ ই মানে এ এনেকে মাটিৰ তল সোমাই যায় ল'ৰাটো ৰিয়েল লৰা মানুহটোত তাৰ পিছত তললৈ সোমাই গৈ পেলাই তাত মানে এই ম গাঁওখনৰ নাম ফুৰফুৰী নগৰ
কুকুৰ
এই ফুৰফুৰ নগৰ দলকপুৰত মই ফুৰুৰৰি নগৰত পাই যায়গে ডাইৰেক্ুৰ শনগৰত গৈ পেলাই তাতকে ছিংগাম কেে চাংগলছে বা স্নাইম পচিবলৈ তে সেইবোৰ সেই মানে পুৰা ৰিয়েল লাইফটো মানে ৰিয়েল লাইফত মানে তাত গৈ পেলাই পাই গৈছে মানে তেনেকুৱা দেখাই এইটো এ আই ড বনাই বাৰু ভিডিঅ' ত চাই পেলাই ভাল লাগিছে পুৰা মজা লাগিছে দেই সি মানে মানুহক এটা হেৰি দিছে আভাস দিব পাৰিছে তাত গলে মানুহবোৰ কেনেকুৱা থাকিব কেনেকে কি কৰিব তাৰপিছত আকৌ এতিয়া গেমৰ কেৰেক্টাৰৰ মাজত সোমাই গৈছে ত আমি মানে জানিব থি এনিে যেতিয়া গেমত সোমাব গেমৰ ভিতৰত সোমালে মানে মানুহ কেনেকুৱা দেখিব আমি নিজকে কেনেকুৱা ৰূপত মানে হেৰি কৰিম তাক মানে সেই এয়াই আমাক উপস্থাপন কৰি দেখুৱাই দিছে তুমি নেকুৱ লাগিবা ইয়াত থাকিলে ভাল লাগিছে সেইটো কাৰণে
বহুত মানে বহুত ভাল দেই মানে এ এনিমেটেড ক্ষেত্ৰত বা আপুনি যেনে ক'লে যোনবিলাক চিনেমেটিক শ্বটবোৰ ক'ব লাগিব ন মানে সেইবিলাকত মানে এ আই মানে বহুত আপগ্ৰেড কৰি দিছে কাৰণ এতিয়া চাব গলে এটা কোনো ধৰণৰ এতিয়া যদি আপুনি কিবা এটা কৰিব যায় এটা প্ৰথমতে এটা ভাল এটা চেট আপ লাগিব তাৰ পাছতে এটা ভাল কেমেৰা লাগিব তাৰ পিছতে ভাল এটা এনিমেচন আঁকিব পৰা আৰ্টিষ্ট লাগিব এই গোটেইখিনি কাম মানে লগতে এয়াই কৰি দিছে ভাবি চাওক তাকো ঘন্টাও নহৰে মিনিটত বা ছেকেণ্ডত অ সেইটোৱে কিমান এটা হেৰি কৰিছে ন
বহুত বেছি বহুত বেছি ডেভেলপ হৈ গৈছে মানে ডেভলপ মানে কিয় আমি হেৰি ক্ষেত্ৰত আৰু ই ইণ্টাৰনেটৰ যোনবিলাক মানে অ হেৰি আছে কাম কৰিব পৰা হেৰি আছে তাৰ ক্ষেত্ৰত বহুত খিনি বাঢ়ি যোৱা দেখা গৈছে বৰ্তমান
থঠিকে কৈছে সটো দেই আৰু তেনেকে বহুতৰ মানে কি হৈছে অ এইবিলাক ক্ষেত্ৰত ইনফ্লুৱেঞ্চো আছে আৰু মানে কি নতুন নতুন আইডিয়াও পাইছে এনেক কিছুমান চেনেল পাইছেও চাগে ন এইবিলাক যে এনিমেচন ভিডিঅ' বোৰ বনাই যে
এমন ভিঅ উ ভাল লাগে আৰু অ হয় হয় আৰু আজিকালি আপোনাৰ আমি যোনবিলাক আগতে ইউটিউ চেনেলত ভিডি' চা আজিকিহঁতি নিজৰ ভইচটো নিদিয়ে এই ইয়াৰ জৰিয়তে ইয়াৰ ভইচটো দিয়ে বেছি অকমান হেৰি িক বুজাই মানে কথাবিলাক যদি কাৰোবাৰ আপোনাৰ ভইচটো শুনিবলৈ বেয়া আছে আছিলে কিবা আছিলে সহঁতি মানে সেইটো এ আই জতে এ আই ভইচ দি পেলাই ধুনীয়াকে বস্তুতো প্ৰ কৰিব পাৰিছে উপস্থাপন কৰিব পাৰিছে ত মানে আমি ভালকে বুজি পাইছো। কথাবিলাক মানে ভালকে চাবলৈও মন গৈছে চেনেলটো হয়ে নাই। তাৰো গ্ৰ' হৈছে। তাৰো ভাল হৈছে। তাৰো প্ৰফিট হৈছে। আমিও দুটা এটা কথা জানিব পাৰিছো আমাৰো লাভ হৈছে।
ঠিকেই কৈছে, ঠিকেই কৈছে।
চাবলৈ গলে চব ই, মানে চবৰে ভাল কামেই কৰি আছে। এটা ক্ষেত্ৰত আৰু এতিয়া ধৰি লওক। আমাৰ উম এ বিভিন্ন ধৰণৰ কামসমূহত সহায় কৰিছে। মানে ধৰি লওক আমি এতিয়া ষ্টুডেন্ট হিচাপে যদি চাওঁ ষ্টুডেন্ট বোৰৰ সিহঁতৰ যোনবিলাক, এনেকে ম'গ জেক টাইপৰ হ'ক প্ৰিপয়াৰ কৰিছে বৰ্ড এক্সামৰ কাৰণে সেইবিলাক ক'তো সহায় কৰি দিয়ে। আকৌ ক্লাচ আপোনাৰ কিবা, এনচাৰ লাগে কুৱেশন এনছাৰ নাজানে। সেইবিলাক মানে এবাৰ কৰি দলেই হ'ল জাষ্ট। পুৰা ফ্ৰেণ্ড এ, এ ফ্ৰেণ্ড মানে। যেনেকুৱা ধৰণৰ ফ্ৰেণ্ড হিচাপে বিচাৰে তাক তেনেকুৱা ধৰণে কব পাৰি। মানুহে যেনেকুৱা ধৰণে ইউচ্ কৰিব বিচাৰে, মানে তেনেকৈ ইউচ কৰিব পাৰিব। আৰু তাক আকৌ আপোনাৰ আহ কিছুমানে এনেই কথা পাতিব বিচাৰে সটো সেইটো কাৰণেও এভেইলেবল আছে। উম, চব ক্ষেত্ৰতে। আকৌ বিজনেজ এনে কিবা আপোনাক হেল্প লাগে, ইনভইচ বনাব লাগে কিবা কৰিব লাগে। পোৰা হেল্প কৰি দিয়েহি ন।
সেইটো নকব, আৰু মানে একদম মানে বস্তুতটো সহজ কৰি পেলাই। মানে আপুনি যেনেকে ক'লে এতিয়া বিজনেচৰ কথা ক'লে। মানে আপুনি যদি তেনেকুৱা কিবা এটা ওপৰত তথ্য যদি বিচাৰে বা সেইটো আপুনি ক'তো নাপায়। যদি এ আই বা যদি সোধে মানে বস্তুতটো ইমান ধুনীয়াকে সহজ কৰি পেলাব নহয়। আপোনাৰ এনেকুৱা লাগিব যেন অ মই এনেই ভাবি আছিলো ইমান টাফ বুলি। কিন্তু আচলতে যদি ষ্টেপ বাই ষ্টেপ যদি ফ'ল' কৰা যায়। সম্পূৰ্ণ সহজ হৈ পৰে। উম।
মানে বস্তুটো চিষ্টেমেটিকেলি পুৰা হেৰিয়ালে লৈ আহে জেগাত। লে যোনটো আমি পইণ্ট বিচাৰছো। ফকাচটো মানে তালৈ লৈ আহে। আৰু মানে হাই প্ৰডাক্টিভিটি দিয়ে মানে তাত।
হয়, হয়। আৰু এটা দেই এইটো ক্ষেত্ৰত আৰু এটা কিন্তু, ভাল কাম কৰিছে। এই আমাৰ যোনটো অ, মেডিকেলৰ যোনটো, বা চিকিৎসকৰ যোনতটো, বস্তু বস্তুত। মানে সেইটোত কেতিয়াবা চাবচোন আপোনৰ কিবা এটা প্ৰব্লেম হ'লে যদি, সুধি দিয়ে ন সেইটো ওপৰতো ধুনাকৈ এক্সপ্লৈন কৰি দিয়ে।
উম।
মানে যদি সোধে এনেই কথা কৈছো। কেতিয়াবা আপুনি ডক্টৰ ওচৰৰ পৰা বা ফাৰ্মাচীৰ পৰা যি মেডিচিন এটা আনিলে কিন্তু মানে কেইবাটাও লৈ আনিলে। কিন্তু আমাৰ কেতিয়াবা কি হয় পাহৰি থাকিলে কোনটো কেতিয়া খাব লাগে। বা এইটো কেতিয়া কোনটো কিহৰ কাৰণে ইউজ হয়। আপুনি যদি দি দিয়ে ধুনীয়াকে ফটো এখন মাৰিলেও যদি দি দিয়ে সেইটো ধুনীয়াকে বুজাই দিয়ে। অ, এইটো ইয়াৰ কাৰণে, এইটো ইয়াৰ কাৰণে। এইবোৰ ক্ষেত্ৰত কিন্তু এটা লাইফছেভাৰ বুলি ক'ব লাগিব। হয় নাই বাৰু? আৰু মানে এইটো, আমাৰ ক্ষেত্ৰত মানে এইটো বহুত ৰিয়েল লাইফত মানে চলি থাকিব কাৰণে এইটো মানে বহুত এটা মানে হেল্পফুল। আৰু আপোনাৰ যদি চাই মেডিকেলটো হেল্প কৰে। আৰু এতিয়া কিছুমানে যদি অ, প্ৰগ্ৰেমাৰবোৰৰ যদি কয় মানে যিবিলাকে ৱেব ডেভেলপ কৰিব বিচাৰে, বা কিবা এটা কৰিম, কিবা এটা কৰিব বিচাৰে সেইটো ক্ষেত্ৰতো এ আই নহলে আজিকালি নহাই হৈ গৈছে। কাৰণ ইমান ধুনীয়াকে কডিংবোৰ, এ টু জেড ধুনীয়াকে লিখি দিয়ে। আপুনি চি লেংগুৱেজতে হওক বা, জাভাতে হওক, বা পাৰে থানতে হওক যিকোনো লেংগুৱেজতে ইমান ধুনীয়াকে হওক সহজকে লিখি দিয়ে আৰু মানে বস্তুটো যদি কয় বোলে এইডখত কিয় এইটো বহিলে বা কেনেকে কি হ'ল এইটো ক্ষেত্ৰতো ইমান ধুনীয়াকে এক্সপ্লেইন কৰি দিয়ে আৰু এইটো আহ ক্ষেত্ৰত মানে ষ্টুডেণ্ট যোনবোৰে পঢ়ি আছে মানে কম্পিউটাৰ বিজ্ঞানত মানে তেওঁলোকৰ কাৰণেটো বহুতে হেল্পফুল মানে আৰু নতুন নতুন যদি কয় বোলে আজি প্ৰজেক্ট এটা বনাও যে ভাবিছো তটো এটা ভালকৈ এটা প্ৰজেক্ট বনাব লাগে মানে
ছফ্টৱেৰতে তেতিয়া কি কয় মানে আইডিয়া কিছুমান ইমান ধুনীয়াকে দি দিয়ে ন নহ'লে যদি আপোনাৰ যদি কিবা এটা যদি আইডিয়া থাকে সেই আইডে যদি ভালকে কৈ দিয়ে যে মোক এইটোৰ ওপৰত প্ৰজেক্ট এটা বনাব লাগে ত ভাবিছো মই ইউটিউবতে বনাই দিওঁ তেতিয়াও কি কয় পুৰা ষ্টেপ বাই ষ্টেপ আপোনাৰ কৰিৈ দিব যে এইটোৱে তেনেে কৰিব লাগে আৰু কেনেকে আউটপুট উলিয়াব লাগে সেইটোও কৈ দিয়ে আৰু যদি বাই চান্স বোলে ভুলতে প্ৰগ্ৰেমটোত বাক ইৰৰ এটা আহি গ'ল কাৰণ এৰৰ অহাটোো নৰ্মেল কথা কাৰণ স টো আহিব এৰৰ আহিলে আপুনি কিবা এটা ভালকে আহ নতুন কিবা এটা শিকিব পাৰে যদি এৰ নাহে বস্তু এটাত তেতিয়া শিকা নাযায়